তেজ কি খবৰ?
মোৰ ভালেই, তোমাৰ?
ভালেই ন? মোৰো চলি আছে আৰু ভাল বেয়া দুটাই কিবা কিবি।
অঁ।
কোৱাচোন বাকী ঘৰত চব খবৰে ঠিকে আছে?
ঘৰ ঠিকে আছে। তোমালোকৰ?
চলি আছে অ' ঠিকে আছে আৰু। এই বতৰ অলপমান চেঞ্জ হৈছে কিনে গা ছা অলপমান বেয়া চলি আছে বাৰু।
অ' আজি আমাৰ ফালে আমাৰ ফালে আজি পুৰা পুৰা ৰ'দ দিছে আজি।
আ আমাৰ ফালেও বহুত ৰ'দ।
উম, আজি পূৰা ৰ'দ দিছে।
ঢেৰ ৰ'দ আজি, বাহিৰত ওলাবই নোৱাৰি মানে ওলালে একেবাৰে গা চা জ্বলি যায় মানে। তেনেকুৱা আৰু, বুইছা। বহুত গৰম। বাকী চব ভালেই?
তো
হেল্ল'? বাকী চব ভালেই!
হেল্ল'?
বাকী চব ভালেই?
অ', ভালেই ভালেই।
ভালেই ন?
অ'।
অ' ভালে যদি ঠিকে আছে দিয়া, বাকী কোৱা? হা'? খোৱা বোৱা তোমাৰ ৰুটি চুটি হৈছে ৰাতিপুৱা।
উম
ৰাতিপুৱাৰ ৰুটি চুটি খালোঁ।
অ'।
এতিয়া দুপৰীয়ালৈ ভাত চাত খাম আৰু।
উম, মই ৰাতিপুৱা তোমাৰ উঠি মুখ চুখ ধুলো চাহ খালো ধৰক অলপ দেৰিকে ভাত খালোঁ।
অ', অ'।
এতিয়া এই দুপৰীয়াৰ কাৰণে ভাত বনাই আছে আৰু।
অ' অ' আচ্ছা আচ্ছা। এনেই ৰানিং চানিং কৰিব গৈছা নাই ৰাতিপুৱা?
কি কৈছা?
ৰানিং কৰিব গৈছানে নাই দৌৰিবলৈ?
দৌৰিবলৈ যাওঁ, এই বতৰটো বহুত মানে বতৰটো এতিয়া ভালে কৰে, এই ৰাতি পুৱা সময়ত মানে বৰষুণ দি দিয়ে।
অ' সেইটো হয়, ৰাতিপুৱা ঘপকে বৰষুণ দি দিয়ে।
শৰাইত সদায় শৰাই যোৱাটো মানে হোৱা নাই মানে এই সটি হৈ যায়।
উম তাকেইতো, দিনত বতৰটো ঠিকে থাকে ৰাতি পা আকৌ বৰষুণ নিদিয়ে না, হেল্ল'?
হেল্ল'?
হেল্ল'?
হেল্ল'?
এই কি মাত মানে যে গেলে
শুনিছানে নাই?
শুনিছো।
এ কাণখনত লগাই লোৱা আগতে তে তে তেতিয়া মাতটো আহিব।
ভাগা আছে অ এনেকুৱা, দৌৰা - দৌৰি চলি ন ভালে? দৰি ভালে চলি আছে?
হুম?
দৌৰা দৌৰি ভালে চলি আছে নে নাই? তুমিয়ে শুনা নাই মই শুনিছো।
এ এইটো নৰ্মেল ফোনটো হোৱা অ হোৱা নাই নাই মাতটো।
মোৰ ভইচটো আহিছেনে নাই? অ এনে ক ক'বা ওলাই যোৱা নাই?
ওলাই মানে এই মাত্ৰ মই ঘৰ সোমাইছো মানে এই অকন ওলাই গৈছিলো বা ঘৰৰ ওচৰতে আজি এই চিলিণ্ডাৰ আনিব গলো, চিলিণ্ডাৰ মানে গা চিলিণ্ডাৰ গাই গাড়ী আহিব।
অ আচ্ছা আচ্ছা।
চাব গৈছিলোঁ চিলিণ্ডাৰ আহিছেনে নাই?
অ অ চিলিণ্ডাৰো ভৰ ঝে ঝেমেলা নহয় আজিকালি। সহজে নাপায় ন আজিকালি।
এটা চিলিণ্ডাৰ বাৰু আমাৰ ঘৰ ওচৰতে আহ আকৌ এটা আকৌ এই দূৰৰ অকমাণ দুৰৰপৰা আনিব লাগে তাত আকৌ বা কি লাইন থুব লাগে নহয় আজি
এ ধেৰ লাইন অ।
গৈ পেলাই তুমি দছ মিনিট মান ৰখা বা খুব বেছি বিশ মিনিট তাৰপিছত তাত কাউণ্টতো হৈয়ে যায়।
উম।
এতিয়া মই সেইদিনা বজাতে গৈছিলো তোমাৰ
উম।
তাকে ঘো মই গৈছো ঘৰৰ পৰা ওলাইছো তোমাৰ দছটা বজাত।
উম।
ঘৰ পাইছোহি এতিয়া তোমাৰ হেৰিটা বজাতকে এ আবেলি চাৰি চাৰিটা পাঁচটা মানৰ পাইছোহিব ইমান টাইম ৰখিছো নহয়।
অ আচ্ছা আচ্ছা।
বেয়া আমনি লাগি গৈছে।
এই বহুত বহুত।
আৰু মানুহ কি কাজিয়া?
কাজিয়া মানে চিলিণ্ডাৰ লবলে মানে ইমান হেঁচা, ঠেলা, কাজিয়া সজা ধেৰ কিবা কিবি থাকে।
আগৌ মানে এ মানুহ কিছুমানতোটো তিনদিন আহি উভতি গৈছে আৰু সি সিহতৰ মানে আজি চাৰি দিন হ'ব।
তাকে ৰ'।
বা কাবা, কাবা, দুদিন। কাবা, কাবা, তোমাৰ পাঁচ দিন।
অ', এই গৰমত ইমান, অহা-যোৱা, অহা-যোৱা ধেমালী নেকি।
আৰু সদায়, সদায়টো, যোৱা সিহতৰ ভাড়াতো আছেই, আকৌ ডেইলী আৰু তেনে সিহঁতৰ মানে চব মিলাই তোমাৰ, এনেই তোমাৰ চিলিণ্ডাৰ দাম এতিয়া তোমাৰ ধৰি লোৱা হাজাৰ, বাৰশৰ ভিতৰতে হয়। এতিয়া স সিহঁতৰ সেইবিলাক কৰি পেলাই পোন্ধৰশজ ষোল্লশ, টিমান গুচি যায়গৈ। এ আচলতে মানে সেই চিলিণ্ডাৰ বিলাক আছে, সেইটো মানে তোমাৰ এই ব্লেকত বেচিব মানে এইতো। মানে এই, বেলেগ মানুহক বেছি দিয়ে। সিহঁতে মানে তোমাৰ এই দুহেজাৰ, বাইশ, তেইছশ, মানে সিমান দামত বেচিব পাৰে যে। সিহঁতৰ লাভ হয় যে, এই যে কাম বিলাক মানে তেনেকে কৰি থাকে।
অ', মইও তেনেকে কৰিছোঁ আৰু।
তোমালোকৰ, এইটো তোমালোকৰ, সেই গেছ আছে নে নাই, নে আনিবা।
আমাৰ গেছ আছে বাৰু বৰ্তমান, শেষ হ'ব আৰু। দহ, পোন্ধৰ দিন চলিব আৰু যেনেতেনে।
যোৱাবাৰটো আমাৰ জেমেলাই হৈছিলে। অ', আমাৰ, আমাৰ গেছ নাই, আমি আইতাহতৰ তাত। খাইছোহি, একেবাৰে এ তোমাৰ একেবাৰে, ষোল্ল, পোন্ধৰ দিন মান তাতে খালো।
উম। আমাৰ সেনেকে আছিলে যেনে, হেৰিও জ্বলাইছে চৌকাও জ্বলাইচে কি হ'ব।
অ', আকৌ চৌকা জ্বলাবলৈ, এতিয়া গৰমত চৌকাটো মানে অলপ দিগদাৰ হয় ন।
এই গৰমত বহুত দিগদাৰ।
সেইকাৰণে, গেছৰ, তেনে মিলাই-মিলি খাইছিলো আৰু।
উম।
তে, সিদিনা মানে গেছটো আনিলে আকৌ, এতিয়া শেষ হ'ব হৈছে আৰু মানে।
উম।
এতিয়া আকৌ এইগাল, বুকিং কৰ বুকিং। কৰিহে এতেকে, নাম-চাম মাৰিলে হে হেৰী হয়, আক তাত গৈ, তাত যদি তোমাৰ যদি গৈ পেলাই যদি ধৰি লোৱা, গেছ দিয়াৰ সময়ত যদি তোমাৰ যদি মানে যোনটো নাম্বাৰ তোমাৰ মানে, কামটো মানে কৰা আছে, গেছৰ কাম বিলাক।
নাম্বাৰটো আহে য'ত।
অ', যদি ফোনৰ যদি তোমাৰ, মানে মোবাইল ফোনত তোমাৰ চাৰিটা নম্বৰ আহিব।
উম।
সেইটো অত, অটিপি বুলি কয়। সেইডাল নাহিলেতো আৰু, তুমি গেছ আনিব নোৱাৰা আৰু।
উম, আৰু জেমেলা হৈ যাব।
নোপোৱাই আৰু।
এবাৰ, তোমাৰ বা, এই মা ফোন মানে মাৰ নাম্বাৰত আছিলে।
অ'।
এই, অ টি পিটো নাহে, নাহে, নাহে, তাৰপিছত মই ঘৰলৈ আহিছো, ঘৰলে আধা ৰাস্তা‌ আহিলো, তাৰপিছত দেউতাই ক'লে নাম্বাৰটো আহিল বোলে। তেতিয়া আকৌ উভতি গৈছো মই।
তাকেইতো।
আৰু ভাত খাই যোৱা নাই নাছিলোঁ ভুক লাগিছে।
অ'।
জোঁৱাই হোটেলত গৈ পৰঠা খালো।
অ'।
আকৌ এবাৰ ঘৰলৈ আৰু এবাৰ ঘৰলৈ আহিছোঁ, ঘৰত গৈ ঘৰলে এই ভাত খাইছোঁ।
অ'।
আকৌ মোক ফোন মাৰিছে পালোঁ বুলি, তেতিয়া মই গুচি গৈছো, আমাৰ চাই তেনেকা এই জেমেলা আহি গ'ল।
এই গোটেই দিনডাল গুচি আজিকালি ঠাণ্ডাত।
আজিকালি গেছ আনিব গলে তুমি আৰু গোটেই দিনটো কাৰণে যাব লাগিব, আৰু ঘৰ ঘৰৰ পৰা খাই বৈ যাব লাগিব আৰু।
খাই বৈ পুৰা ৰেডি হৈ যাব লাগিব ননলে
চুল গৰমত ৰখি থাকিব লাগে, এই কি অশান্তি লাগে নহয়।
তাতে কাজিয়া দুই তিনিটা কাৰোবাৰ বুক চুৰ হ'ল, কাৰোবাৰ চুৰি হৈ গ'ল।
সিদিনাতো মাইকী মানুহ আৰু মতা মানুহ কাজিয়া লাগিয়েই গৈছিলে মানে এজনী মাইকী মানুহে মানে গেছ নাপালে।
অ'।
তাৰ পিছত ক'লে, যদি মই নাপাওঁ কোনো কোনো গেছ নাপাব অ', তেনেকে মানে আৰু। কাজিয় লাগি হ'লআৰু শেষ হ'লা আৰু।
অ'।
আকৌ মানুহ কিছুমান আাছে আকৌ ভিডিঅ' বনাইছে আকৌ সেয়া।
উম, ভিদিঅ কাৰণেও কাজিয়া লাগি যাব আকৌ। ভিটে কিয় বনাইছা বুলি, অ'।
মানে সেই যোনটো মানে তোমাৰ জেগাত আমি মানে য'ৰপৰা মানে গেছটো আনো।
অ'।
সেইটো ৰাস্তা এনেই মানে বেছি ডাঙৰ সৰু আৰু কিন্তু এনে খালি লাগে, কিন্তু সেইদিনা আৰু পুৰা ভিৰ আৰু মানে সেইফালে বাম ভিৰ লাগে আৰু তোমাৰ।
অ', অ'।
আৰু মানুহবলাক কিবা, সেই ফালে ইমান সৰু ৰাস্তা ভিৰত সেইফালে এই ট্ৰেভেলাৰ যে ডাঙৰ, ডাঙৰ বাছ যে এইবিলাক যে। সেইবিলাক অ' অহা যোৱা আৰু সেইবিলাক আৰু।
অ'।
তাৰ কাৰনেতো এনেই ট্ৰাফিক লাগি যায়।
এখন আহিছিলে, বাছখনতে জাম লাগি গ'লকে। দাদা এম্বুলেন্ঞ্চ এম্বুলেন্ঞ্চ সেইফালে গৈছে একে।
তাকেইতো গৰমত মানুহৰ মাথা এনেই বেয়া তাতে আৰু।
অ', এইবোৰ ধেমেলা হৈছে আকৌ তোমাৰ গেছতো গেছি আকৌ তোমাৰি এ আজিকালি লাইটৰ বিল ইমান বিল আহে বা পইচা
স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কিবা আগৈ।
অ', মানে আগৰ যোনটো মিটাৰটো ভালে আছিলে এতিয়া বোলে ব এনে মোবাইল ফোন যোগেদি ক কাম বিলাক কৰি দিলে
কিবা ৰিচাৰ্জ নিচিনা কৰিব লাগে যে।
অঁ চব বোলে ফোনৰ দিয়ে হৈ যায় বোলে
অ কিন্তু বেছি পইচা যায় বুলি শুনিছোঁ।
এইটো সচাই বেছিয়ে যায় আগতে তোমাৰ আহিছিলে মোৰ মাহৰ আগত পাঁচশ ছশ আহে।
অ,
এতিয়া মাহে আঠশ চাৰে আঠশ আ নশ ওচৰ ওচৰি চুই দিয়েগৈ।
হয় নেকি? তাকে আৰু লেঠা বেছি বাঢ়িয়ে গ'ল দেখোন।
অ ইয়াতে যোনটো মানে মই এয়া দম দমহা পাওঁ সেইটো একে নাতে মানে টানি আজৰি মানে আৰু চলিবলৈ হয় আৰু
থাকিব লাগে আৰু
পইচা জমা কৰা নহয় একে তাকে ইয়াৰ লগতে মই এতিয়া বেলেগ কিবা নিব লাগিব বা বেলেগ কিবা চাকৰিতটা মানে মই কাৰণ মানে বেছি দৰমহা
অ ন উপাই নাই ন নয় ইমান নোৱাৰি আৰু
বা নহলে আৰু একে পুৰা টানি টানি চলিব লাগিব আৰু কিন্তু এনেকে চলি লাভ নাই নহয় তুমি যদি এ পইচা কেইটা মান যদি সাচিব নোৱাৰা।
তাকেই ত তাতে বস্তু বস্তু দাম ইমান বেছি জানাই।
বস্তু দাম আগত তোমাৰ হেৰি গাড়ী তেলৰ পেট্ৰল বা বাহন বৰ দিগদাৰ হৈছে। একদম আগতে তোমাৰ আছিলে এতিয়াাতো এশ ছয় হৈ গ'ল।
এশ ছয় সাত তেনেককা হৈ আছে।
অ,
এনেককাে টাই মাৰি গৈছ তাকো পেট্ৰলো ভাল নাপায় নহয় আজিকালি আকৌ কিবা মিলাই
অ কিবা এই মই নামটো শুনিছিলোঁ কিবা। কি খাওঁ বুলি কয় বুচুৰে মিলাই দিয়ে বোলে।
অ সেইটো কাৰণে তোমাৰ গাড়ীৰ মাইলেজো কমি গৈছে ন।
অ প পানী পানী হয় বোলে পুৰা।
গাড়ীৰ মাইলেজো কমাই মোৰ গা়ও বেয়া হয়টো এতিয়া
উম।
চব পিনে মানে কেইজং লাগি আছে মানে
আজি কাম আজি কামলে যোৱা নাই ন
আজি কামলৈ যোৱা নাই তোমাৰ আজি অফ আছিলা আমৰ।
মই আজি নিজে নগলো বাই অ ঘৰত কাম আছে নহয়। গেছ চিলিণ্ডাৰ আহিব ন' ঘৰৰ কিছুমান কাম চাবলৈ এই ঘৰ মানুহ মানুহ নাই চিলিণ্ডাৰ আনিবলৈ।
অ-অ বুজিছোঁ-বুজিছোঁ অ'।
এইটো আৰু বেলেগ দিনা মিলাব লাগিব ডিউটি গৈ।
উম তাকেতো।
বাৰু মানুহো তোমাৰ ভাল আছে ন' বাৰ ইমানটা ইমান এটা হে নকয় বাৰু নাচায় বাৰু।
উম, উপায় নাই আৰু কি কৰিবা, মিলাব লাগিব তেনেকে হয় জানো?
অ', পইচা তোমাৰ মই এতিয়া মই তোমাৰ দমহা পাওঁ পোন্ধৰ হাজাৰ, এই পোন্ধৰ হাজাৰ তোমাৰ লাইট ৰ বিলে আহে কিমান?
তাকেতো।
আকৌ এই গেছৰ চিলিণ্ডাৰ আজি-কালিটো হাজাৰ টকা দিবই লাগিব।
উম, হাজাৰ টকা, হাজাৰ টকা পাব হৈ গৈছে আৰু।
আৰু খোৱা-বোৱা ৰেচন পাতি এইবিলাকটো আছেই।
বহুত আছে।
সঁচা সাঁচিবলৈ মানে দুই তিনি হাজাৰ হয় সেইকন সাঁচি কি কৰিবা তুমি আৰু।
নোৱাৰি সিমানত।
অ', নিজৰ চখটোৱে পূৰা কৰিব নোৱাৰিবাই।
একো নোৱাৰে তাতে, তোমাৰ নিজৰ হাততো অলপমান পইচা লাগে না। খোৱা-বোৱা কৰিবলে।
অ', আৰু ঘপকে ধৰি লোৱা কিবা বেমাৰা পাতি হ'ল বা বাইকৰ কিবা বেয়া হ'ল উঠি তেতিয়া য়ো তোমাৰ গ'ল দুহেজাৰ তিনি হাজাৰ পইচা।
অ', সেইটো কেতিয়া কি হৈ যায় একো কোনো গ'ম নাপায় ন'।
অ', জীৱনটো, জীৱনটো কিবা হৈ গৈছে আৰু ভাই। সৰুতেই ভাল আছিলে ন'?
সৰুতে বহুত ভাল আছিলে একো টেনচনে নাছিলে জিন্দেগীত।
অ', এতিয়া না না কাম নকৰিলে নাই একো নহ'ব না পইচা নহ'লে একো নহ'ব।
তাকেইতো একো ভেলুৱে নাই। যাৰ ভাল চাকৰি আছে তাৰ ভালেই বাৰু।
যাৰ তোমাৰ চল্লিশ হাজাৰ ঊনচল্লিশ পঞ্চাশ হাজাৰ এইবিলাকে ধুনীয়া মানে এটা পুৰা সাঁচিবলৈ ধুনীয়া পইচা হৈ যায় সিহঁতৰ। দিকদাৰে হ'ল।
উপায় নাই আৰু।
আজি এইবাৰ মই এতিয়া